হেল্ল' বহিছে।
অ-অ কি কৰি আছে। অ আৰু কি ভাত পানী খোৱা হ'ল।
হয়-হয়-হয়।
অ।
এনেই আপোনাৰ ঘৰটো ক'ত।
মোৰ ঘৰ।
অ হয় নেকি।
হয়-হয়।
অ মোৰোতো এয়া হেয়িহে চোকলাঘাটতে।
চকলা ঘাটে নেকি অ বেছি দূৰ নহয় নহলে।
হয়টো।
অ গম পোৱা নাছিলো ন ইমান ওচৰতে বুলি।
আহিব আহিলে ফোন কৰিব কেতিয়াবা।
অ হয়-হয়। এই ছাগলী আছে যে ওচৰত। বৰ দিগদাৰ কৰি থাকে ইহতে।
হয় দিয়ক।
এইয়া দুটা চংগু মংগু হৈছে বগা বগা দু। তা চগু মংগু।
উম।
অ ইহঁত দুটা ছাগলী পোৱালীৰ নাম দিছো আৰু। হয়-হয়।
অ ঠিকে আছে ঠিকে আছে।
এই পুখুৰীত মাছ দুটা মান এৰিছিলো যে তাকে চাই আছো।
অ আপোনাৰ মানে পুখুৰীও আছে ন।
হয়
তেওঁক এইবিলাক নিজৰে থাকিলে ভাল আৰু।
হয়-হয়।
মাছ আছে ন পুখুৰীটোত।
আছে-আছে।
উম এনে। নে আপুনিম এফা এ-এ এৰি দিয়া মাছ নে কি সেই।
হয়-হয় এৰি দিয়া। হয়-হয়।
ঠিকে আছে।
এ হ
এ মালিক আপুনিয়ে নে।
হয় ময়ে মালিক বাও। এতিয়া আৰু এটা পুখুৰী আছে তাত মাছ এৰিবোৰ হৈ আছে। পানীতো হোৱা নাই যে।
অ-অ-অ।
সেইকাৰণে মানে।
উম
বাকী আপোনাৰ পুখুৰী চুখুৰী আছে নেকি? হয়
অ তাতে হা হাঁহো আছে।
মাছো আছে
বতাতু বৰ দিগদাৰ মাৰিছে দেই আমাৰ।
আমাৰ ফালে উলাটো ভালে মাৰিছে বাও।
অ
সুন্দৰ
সয়া বৰ্তা ঘৰ ছাগলী খিনীৰ ওচৰৰততে আছে মোৰ। এয়া গৰম লাগিছে চাগে।
হয় হয়
নেমু লাগিছে, ন এবাৰ।
লাগিছে লাগিছে, হৈছে ন?
হয়
এটা কাম কৰিব নেকি?
হয় কওকচোন।
আপোনাৰ ওচৰত যদি কোনোবা ল'ৰা ছোৱালী আছে,
হয়
এই চাকো এখনৰ সতি নিমখ জলিকা অলপ লৈ আহিব দিব নেকি।
হয় নেকি, আপুনি আহিব নেকি আমাৰ ফালে?
অ মই যাম দিয়ক, মই কাইলে আপুনি যাম যোগাৰ কৰি ৰাখক, নেমু আছে যদি এটা
হয় হয়
অ হ‌ হ
দিওক চিকক এটা।
অ মই অনুসৰণ কৰি আছো।
হয় হয়
ফল হলে আপোনাক নিশ্চয় জনাম।
ইমান বুঢ়া হলেও নালাগে ধুনীয়া চাওক অলপ অলপ সোৱাদটো হলে হ'ল। নিমখ নিমখ জলকীয়া অলপ আনিব দিয়ক লৰা ছোৱালী কেইটাক।
হয়
কামৰ মাজতে ধুনীয়াকে কৰি খাম।
উম, হয় সুন্দৰ, অপূৰ্ব লাগিব ন?
অপূৰ্ব অপূৰ্ব।
হয় হয় বাকী এনে, বা পোহা সপোনটো সপোনে থাকিল নহয়।
না মই।
কাহানী মই এজনী মাইকী মানুহ আছে। তেওঁৰ লগত কথা পতাই
হয় হয়
বাজেটটো শুনি অলপ হাই হ'ব। কিবা এটা মোৰ মোৰ নামটো কলে আপুনি কিবা এটা কম পাব। যদি লাগে মোক ক'ব আপুনি।
হয় আপোনাৰ ঘৰত কি কি জন্তু আছে বাও।
তাত এনেই হৰিণাটো হব হৰিণাটো মানে এইটো। মানে হে এইটো সোনকালে প্ৰজনন হয় ন হৰিণ - হৰিণ। হা তাৰ পিছত জিৰাফটো আছে।
হয়।
টো আছে তা পাছত আক এটো হেৰি টো। এই মানে চোৰ চৰাই চিৰিকটো অলপ বেছি আছে বুজিছে।
আচ্ছা।
ময়ুৰ চৰাইটো আছে তাৰপিছত আকৌ কিছুমান আছে সৰু সৰা চৰাই চব। এ এনেকে মানে মোৰ ফাৰ্ম খনত প্ৰায়ভাগ চৰাই চিৰিকতিয়ে ৰাখো।
বেংগল টাইগাৰ টো নাই নেকি।
বেইংগল টাইগাৰ টো সেইটো। সে ৰাখাটো অলপ ৰিক্সি হৈ যায়গ তাত কাৰণে অলপ মানে স্পেচটো বহুত ডাঙৰ লাগে।
অ হয়- হয়।
নে অলপ মানে প্ৰব্লেম হৈ যায় বাৰু আৰু ডেইলি- ডেইলি। তাহ খিনি অলপ সৰ্ব ভুজিত। টো এইটো নচলে ন তাৰ মাংস ভুজী প্ৰাণী ন। লেকটো দিবলৈতো অলপ কষ্ট হয়।
অ।
চলতো কথা। অ বায় সেইটো যদি বাঘ। ত যদি স্বাস্থ্যই ভাল নহয় ন। এ দেখি তাৰ সৌন্দৰ্যটো নাথাকে।
ইমানকিন যটো আপোনাৰ চম্ভালটো ইমান সহজ নহয় ন।
দিছো ভাও।
আহ।
মানে মোৰ দুটা পাৰ্ট আছে ন এটা চৰাই চিৰিকটি এ। টা মানে জীৱ জ ম এইটো মানে চাৰিঠেঙীয়া তাত থাকে সেইটো চলি যায় আৰু।
অ অ।
আছিলে আগতে বেছি আছিলে বাৰু এতিয়া মানে অলপ। এয়া লকডাউনৰ পৰা মানে অলপ কমি গৈছেগৈ এইটো।
হয়- হয়।
ল লাহে ল লাহে এতিয়া দুহেজাৰ সাতাইশত অলপ কিবা এটা কৰিম বুলি ভাবিছো।
হয়।
অ।
মই আগতে দানেছ পঢ়িছিলো।
হয় নেকি।
হয়।
এইটো কিন্তু বহুত কষ্ট দেই এইটো পূহা।
হয়- হয় এই মাজতে এটা ডাঙৰ ভূমিকম্প হৈছিলে যে।
উম- উম।
অ সেই তেতিয়াই দায় দায়নেশ বোৰ গুছি গুছি গলগে ক্ষয়নে।
অহ অ।
ঘৰবিলাক ফঙি গল যে তাৰপিছত আহে একে বিলুপ্ত হব ধৰিলে বস্তু।
অঁ অঁ। নাই যদি আপুনি পঢ়িব মান আছে মোৰ তাত কিন্তু এইবিলাক হেৰি আছে এগ আছে তাৰ।
হয়- হয়।
মানে মই ধুনীয়াকে ফ্ৰিজিং কৰি ৰাখিছো ইয়াত কণী খোবা আছে মানে ছয় সাত। কটামান আছে যদি আপোনাক কি লাগে কব অলপ। ভাল দামতে দিম।
অহঁ।
কিন্তু হাঁৰি মুঠত কিন্তু হেৰিটোহে তাৰাছতো এইটো। তিনৰ পুজিটোহে হ'ব দেই।
হয় হয় সেইটোৱে লাগে আজিকালি কাৰণ। সৰ্বভুজীতো দিগদাৰ হয় ন অলপ।
নাই নাই সৰ্বভুজি মানে মাংস ভোজিতটো মানে মোৰে অলপ প্ৰব্লেম হয় সেইে মানে মাংস ভুজি পানী। প্ৰায় নোই শুম।
হয়।
হ'ব লাগিলে কব।
হয় নিশ্চয় কম।
হ, হ।
উম।
এ মোৰ বাৰু মোৰ চাৰ্টিফিকেট আছে বাৰু গৰ্ভামেনট।
হয়।
লভাৰমেণ্টৰ ফালৰ পৰা।
বাকী। আপুনি আজি সন্ধিয়া দুই বজাব নেযায়।
অ যাম যাম যাম আপুনি আপুনি যায় নেকি দৌৰিবলৈ। অ তে আপুনি এটা কাম। আপুনি এটা কাম আপুনিয়া এই দলঙলৈকে আহিব।
হয়।
মইফালৰ পৰা যাম।
হয় হয়।
দুজনে তাৰ কৰিম।
অহ।
নে কি কয়।
হয় হয় নিশ্চয়।
আ
বাকী কওকচোন আপোনাৰ পৰিচয় ভাগ, জীৱ জন্তুৰ ক্ষেত্ৰত আপুনি কেনেকে আগবাঢ়িলে?
মানে মোৰ ম সৰু সৰুৰ পৰাই মানে মোৰ এইবিলাক খুব মানে ইটাৰেষ্টেড মই।
হয়।
সৰুতে মানে সৰুতে মানে আমাৰ ফেমিলি মানে খুৰা এজন মানে ফৰেষ্টত আছিলে।
হয় হয়।
যেতিয়া আমাৰ চামাৰ ভেকেচন আহে, প্ৰতি বছৰে প্ৰ তি বছৰে মই যাওঁ খুৰাৰ লগত যাওঁ, এক দুই মাহ থা একমাহ মান থাকি আহো তাত সেনেকে আৰু প্ৰতি মানে খুব ভাল লাগি গ'ল। তাৰ মোৰ যেতিয়া বাৰ বছৰ বাৰ বছৰত চাৰে বাৰ বছৰ হল।
হয়, বহুত সৰু পৰা গৈছে তেঁও।
অ সৰুৰ পৰাই, চাৰে বাৰ বছৰ পৰাই এটা কেমেৰা কিনি দিছে। এইটোৰ পৰা সেইটো কেমেৰা লৈ মানে মই তি স্কুলত স্কুল যাওঁ অহাৰ পিছত আহা য়েক এ দিন ৰূপক কথা নাই মই কেমেৰাটো লৈ চিধাই চৰাই -চিৰিকতি, জীৱ -জন্তু যিমান পাৰো তো মাৰো।
হয় হয়।
অ।
আপুনি বৰ আগ্ৰহী আছে মানে সৰুতে।
হয় সৰুতে এইবিলাক বুজি চুজি নাপাওঁ কিন্তু আগ্ৰহ
হয়।
কেতিয়াবা বহুত ডাঙৰ হৈ তেতিয়া আৰু
হয়।
যাম না কক কিবা?
মোৰ তেনেকে আগ্ৰহটো আছিল আছিলে
উম।
কিন্তু মানে যিখিনি সুবিধা নাপালো ন কিছুমান
অ।
অ সেইবাবে তাৰমানে সেই লাইনটো এৰি দিলো মই।
উম উম।
তাৰ পিছতে আকৌ ডাইনাছৰ পুহিছিলো তাতে ভূমিকম্প হৈ গ'ল। ডাইনাচৰবোৰ গুচি গ'ল।
উম তোক ঘুৰাই আছে।
অসুবিধা হৈ গ'ল সেইবাবে আৰু এইবোৰ এৰিয়ে দিছো আৰু।
বান বন
আপোনালোকৰ জন্তুবোৰে ব খাদ্য চাগে বহুত লাগে সিহঁতক?
দিনটো তিনিবাৰ দিয়া হয় মৰ্ণিং, ইভিনি আৰু নাইট দিয়া হয়।
হয় হয়।
তাই আৰু।
দিয়ে বাৰু আজিকালি।
দিলা?
উহুম। জন্তু বোৰে বহুত খাই ন'?
খায়- খায় বহুত খায়।
অহ, স্বাস্থ্যটো সিহঁতৰ চিকিৎসা বিলাক কেনেকুৱা ধৰণৰ
এনেকুৱা ধৰণৰ মানে তো আৰু যিমান পাৰোঁ মই পশু কেন্দ্ৰতে দেখাওঁ।
অহ, হয় -হয় - হয়।
আপোনাৰ তাত ঘোঁৰা আছে নেকি ঘোঁৰা?
ঘোঁৰা ৰা মোৰ হিয়া খুব ভাল বন্ধু এটা জনাত আছে
হয় -হয় মোক তাৰমানে ঘোঁৰা এটা বৰ প্ৰয়োজন হৈছিলে।
হয় নেকি।
হয়।
অষ্ট্ৰেলিয়ান নে জাপানীজ?
ৰাছিয়ান।
অহ -ঔ। টো অলপ হাইটো ইয়াৰ এমাউন্ট বেছি হ'ব ইয়া
অহ',
প্ৰায় ভাগ বগা ঘূৰাই আহে ন '?
হয় -হয় -হয়
প্ৰাইচটো বেছি হব।
অহ ',
যথেষ্ট সময় হৈছে বাৰু
হয় -হয়
অহ -হহ
হ'ব দিয়ক আজিলে।
ছে মই জীৱ- জন্তুক অলপ কিবা অলপ দি থৈ আহুঙগৈ।
অহ, হ'ব দিয়ক ৰাখিছো দেই।
অহ, দিয়ক- দিয়ক।